হেল্ল'!
অ। শুনিছনে?
অ শুনা পাইছো ভালকে অ শুনিছো শুনিছো
অঁ অঁ কি কৰি আছ
এই অলপমান কিবা কিবি পঢ়ি আছিলো কিবা আৰু অলপমান লিংকনৰ কিবা কিবি আপড কৰি আ
লিংক লিংকড ইন লিংকড আই ডি কি
লিং লিং লিংক বোলিয়ে কয় নেকি নাজানো বাৰু উম চাকৰী তাকৰী কাৰণে কিবা টিভি প্ৰফাইলটো আপডেট কৰিব পৰা নাই অ কোৱা
তই ক'লেও হ'ল মই তই কৈ আছো যিহেতু ন ই যে মহাৰাষ্ট্ৰ গৈছিলোঁ মনত আছেনে ন
অ মনত আছে দুহেজাৰ ওঠৰ চনত আমি যে গৈছিলো উম মনত আছে
দুহেজাৰ ওঠৰ ন দুহেজাৰ সোতৰত গৈছিলোঁ বাৰু দুহেজাৰ ওঠৰ
নাই নাই দুহেজ জাৰ ওঠৰ চনত গৈছিলোঁ আমি
অঁ দুহেজাৰ ওঠৰ চনৰত মহাৰাষ্ট্ৰ গৈছিলোঁ নাই নাই জুন মাহত নহয় মোৰ এতিয়া মনত আছে আমি জুলাই মাহত গৈছিলোঁ এতিয়া জুলাই মাহত গৈছিলোঁ বৰষুণ মানে অঁ অঁ বৰষুণ পোনৰ দিনে থাকে বাৰু গৰমৰ বন্ধ আছিলে জুলাই মাহত আমি মহাৰাষ্ট্ৰ তাৰ পিছত সেয়া এ যাওঁতে তাতেতো আমি ফ্লাইট দিয়ে গ'লোঁ
ফালাইটেদি গৈছিলো অ অ লাইট দ গৈছিলো বৰ ধুনীয়া আছিলে
তাকে বৰ ধুনীয়া আছিলে অ তই প্ৰথমতে ক'ত গৈছিলো তোৰ মনত আছেনে তটো
প্ৰথমতে আমি গৈছিলো আমি নামি ো প্ৰথম মুম্বাই মুম্বাই এয়াৰপৰ্ট
অ মুম্বাই এয়াৰপৰ্টত নামিছো ছিলো মই মানে সেই গোটেই যাত্ৰাটো আকৌ মনত পেলাব বিচাৰোঁ সেইটো কাৰণে বোলো অ তেওঁৰ ওপৰতে কথা পাতোঁ এই গোটেই যাত্ৰাটোৰ ওপৰত লম্বাই বহুত স্মৃতি আছে। তাৰপিছত এয়াৰপৰ্টত নামাৰ পিছত আমি টেক্সিৰে টেক্সিৰে চাগে আমি বানদ্ৰা হৈ বেন্দ্ৰা হৈ পলৈ আমি হেৰি গৈছিলোঁ আমি আচলতে সেইদিনাখন চাগে
নাই নাই প্ৰথমতে আমি দাদৰ তিটিত দাদৰ তিটিত আমি নামিছিলো
তিটিত ন
অ দাদৰ তিতি আছিলে তাৰ পৰাা আমি বাছ ধৰিছিলো
অঁ বাছ ধৰি পেলাই আমি ক'লৈ গৈছিলোঁ
আমি চিডিলং চিডিলা গৈছিলো চিটডলা গৈছো ডাইৰেক্ট ৰাতি আহমদ নগৰ অ অ
আহমমানত আছে তা সে চাৰে বাবাৰ বিখ্যাত মন্দিৰটো যে সেইটো কাৰণেতো বেছি মানে আমি গৈছিলোঁ সকলোৱে আচলতে মুম্বাই যোৱা উদ্দেশ্যটো আছিলে আমাৰ চাৰে চাৰে এবাৰ মন্দিৰটো চোৱা তাৰপাছত তাৰ লগতে আমি গোট তাৰপিছত অঁ বাছেৰে আমি চুৰি দি গ'লোঁ ন গোটেই ৰাতি কি কৰিছ ম কেইঘন্টামান লাগিছিল বাৰু বাছেৰে যাওঁতে
আহ আমি গধূলি গধূলি যাত্ৰা কৰিছিলোঁ সাত আঠটা মানত নেকি?
সাত আঠটামান আৰু আৰু আমি চাগে পাইছিলোঁগৈ দুটামান ন তিনিটামান বজাত পাইছিলোঁ নেকি দুটামান বজাত পাইছোঁ।
অ দুটা দুটা নে তিনটা বজাত তিনটামান ব বজাত পাইছিলো আমি হোটেল নামিছো তাৰপিছত হোটেল বিচাৰিছিলো আমি অহ দোকমোকালি সময়ত তেতিয়া মানে, উম, তাৰপিছত আমি- হোটেল গৈছিলোঁ, অহ। হোটেলৰ পৰা আমি গা-পা ধুই- গা-পা ধুই আমি ৰাতিপুৱাই এই- অহ।
আৰতি যে হয়, আমি আৰতিলৈ গৈছিলোঁ। চিধাই আমি আৰতিলৈ গৈছিলোঁ আৰু আৰতিত যাওঁতেও বহুত আ- আমাৰ বহুত ক কষ্ট। কষ্ট নহয় সেইখিনি আৰু ভগৱানক, ভগৱানক চাবলৈ কাৰণে দৰ্শন পাব- লৈ কাৰণে, বহুত দীঘলীয়া যে শাৰী আছিলে- মনত আছে-
বহ বহুত দীঘলীয়া শাৰী অহ। বহুত দিনটো, হয় হয় হয়। বহুত- ভিৰ হৈছিলে বাৰু। আৰু বিভিন্ন ধৰণৰ মানুহ আৰু মহাৰাষ্ট্ৰীয়ান মানুহ আছিলে।
অকল মহাৰাষ্ট্ৰই নহয়, চব গোটেই ভাৰতৰ পৰা যায় নহয়। শিৰডী, এ শিৰডী চাই বাবা মন্দিৰ চাব পাৰে গোটেই ভাৰত- তৰ পৰাই যায়। গোটেই মানুহ আৰু বহুত- অ মানে- এ লাইন বনোৱা আছিলে। মানুহবিলাকে মানে সেই- সেই সোমাই সোমাই শাৰীত সোমাই সোমাই সোমাই সোমাই- গৈ কেইঘণ্টামান লাগিছিলে আমাৰ মন্দিৰ সোমাওঁতে, মেইন মন্দিৰ পাওঁতে। মেইন মন্দিৰ পোৱালৈকেতো চাগে আমাৰ ৰাতিপুৱা- ছয় ছয়, চাৰে ছটামান হৈ গৈছে।
অহ তেনেকুৱা হৈছে। কিন্তু দেৰি হৈছে। ভিতৰত সোমাওঁতে আমাৰ মোবাইল-চোবাইল বাহিৰত থৈ দিবলগীয়া হৈছিলে। তাৰপিছত, ফটো ফটো তুলিবলৈ দিয়া- নিখিদ- দ্ধ আছিলে।
ফটো তোলা নি- ষেধ আছিলে। নাই আচলতে ডাঙৰ ডাঙৰ মান- উম।
অহ কোৱা।
ডাঙৰ ডাঙৰ মন্দিৰবিলাকত ফটো তোলাটো এনেও নিষেধ আৰু। মোবাইল নিব নোৱাৰি, মোবাইল বা যিকোনো ধৰণৰ- অ আমাৰ ডিজিটেল সামগ- সেই বিলাক নিব নোৱাৰি, মন্দিৰৰ ভিতৰলে।
হয় আৰু তাতে মানে সেই ফটোটো মাৰিব নিদিয়ে কাৰণ আছিলে কাৰণ তাতে বহুত মানুহে আহ কিবা কিবি ফল পোৱাৰ পিছতে সোণৰ কিবা কিবি মানে দিছিলে। ধৰি লোৱা ওপৰৰ কিবা পৰ স্বৰ্ণৰ টাইপৰ নিচিনা তুম কিবা এটা এনেকুৱা দিছিলে আ
তেনেকুৱা বস্তু দিয়ে আৰু সোণৰ সোণৰ ৰূপৰ সকলোবিলাক বস্তু মানুহে যিয়ে ফল পায় আৰু চিৰ- চিৰডি লৈ আহাৰ পিছত যিয়েই যি, যেনেকোৱা ধৰণৰ ফল পায় ইমান মানে সুণৰ বস্ত তাত বহুত সুণৰ বস্তু আছে আৰু বহুত ধনী মন্দিৰ। অ', ভাৰতৰ ভিতৰত এটা, বহুত ধনী মন্দিৰ ভিতৰত,
বহুত বিখ্যাত মন্দিৰ বুলি কব পাৰি অ', তেওঁতো তাতেই জন্ম হৈছিলে শ্ৰীদি বাবা। বা চাই বাবা জন্ম হৈছিলে বহুত জন্মস্থান তাতেই, - অ ', তেওঁৰ দেহা - বসান ঘটিছিলে। উম,
সেইকাৰণে তাতেতো আৰু, অ', সমাধি মন্দিৰো আছে। তেওঁ সমাধি মন,
সমাধি মন্দিৰ আছিল অ ', আমি গৈছিলো বাৰু সমাধি মন্দিৰত গৈছিলো। আমি অটো লৈ পেলাই গৈছিলো। হয় তাতে নিম -গছজোপা কিন্তু বৰ ধুনীয়া মিঠা আছিলে মনত আছে নে তোমাৰ?
নিমপাত খাইছিলোঁ ছাগে আমি।
অহ ', আমি নিমপাত খাইছিলো তাতে এনে সাধাৰণতে নিমপাত, অ', সাধাৰণতে মানে নিমপাত বিলাক মিঠ, মিঠা নহয় তিতা হয় কিন্তু তাতে নিমপাত খিনি বহুত মিঠা- সোৱাদ আছিলে।
অ', মোৰ ইমান মনত নাই বাৰু মই পাহৰিছোঁ নিমপাত। নিমেজোপা আছিলে সেইটো মনত আছে অকল চি, আমি অকল শ্ৰীদিয়ে চোৱা নাই বাৰু অকল শ্ৰীদিয়ে চোৱা নাই তাৰপা আমি আৰু বেলেগলৈ গৈছোঁ। আৰু নেক্সট- নেক্সট ষ্টপেজ আমাৰ কি আছিল মনত আছেনে নাই? খাপ। সপ্তশৃংগী ক'ত আছে সেইটোতো ক'ব লাগিব সপ্তশৃংগী আছিলে অহ ', নাচিকত অ', নাচিকলৈও আমি আকৌ গাড়ী ভাড়া কৰি, আমি কমচে- কম চাগে চাৰি -পাঁচ ঘণ্টাৰ বাট আছিলে। নাচিকলে।
হয় ', - হয়', - হয় আৰু ষ্টেপটো বগাইছিলো আমি পাচঁশ কিমানটা আছিল, চিলে নেকি ষ্টেপ।
অ, 'চেৰি বগাইছিলোঁ আমি।
অ', তাৰে মেইন মন্দিৰটো কাৰণটো মনত আছিল নে? মন্দিৰ, তাতে মায়ে মানে অসুৰ এটা বধ কৰিছিলে। পাহৰৰ মাজেদি মানে তেওঁ ত্ৰিশূল, পাত মাৰি দিছিলে সেই ত্ৰিশুল পাতেদি মানে পাহাৰটোৰ মাজেদি ফাঁক হৈ গৈছিলে।
ক তই
এটা ফুটা নিচিনা এটা অহ সেইটো চিহ্নটো ৰৈ গল অহ সুৰংগ এটা আছিলে অহ সেইটো মানে তেওঁ মাৰিছিলে এটা অসুৰক
সপ্তশৃংগী মন্দিৰটো বৈশিষ্ট তাত মাৰ কিবা দেহৰ কিবা এটা অংগ পৰিছিলে যেতিয়া মাৰ দেহা বসান হৈছিলে এই যে সতী সতী সতী দেহাৱসান হৈছিলে সতী যেতিয়া মহাদেৱে তেওঁক দাঙি লৈ গৈছিলে কিবা এটা টা ওখ সপ্ত শ্ৰৃণী আৰু সেইকাৰণে সেয়া মানে এখন সেই দেবী ধাম হয় আৰু বৈষ্ণৱ ধামি পাহাৰৰ ওপৰতে পাতা হয় পাতে মানে মান মন মন ফুৰিবিচোন বেছি ভাগ তেনেক কা দেৱী মানে মন্দিৰবিলাক পাহাৰত ওপৰত বহুত চে দূৰত থাকে
হয় হয় এইটো তিনি নম্বৰ শক্তি পীঠ বুলি কোৱা হয় নেকি
অ ময়ো এতিয়া ভালকে ভালকে অ ভালকে এতিয়া মইয়ে চোৱা নাই কিন্তু মন্দিৰটো বহুত ওপৰত আছিলে আৰু বহুত আমি বহুত চিৰি বগাই পেলাই গৈছিলোঁ তাত বহুত বান্দৰ আছিলে
অ পাঁচশ কিমানটা চিৰি বগাইছিলো আমি অ
অহ ইমান চিৰি বগাইছিলো কিন্তু আমি সকলোৱে একেলগে গৈছিলতো মা দেউতাহঁত আৰু আমি আমি চাৰিটা আমি আমি পাঁচটা একেলগে গৈছিলোঁ চিৰিবগাই যাওঁতে সিমান চিৰিবগাই যাওঁতে তেতিয়া ইমান ভাগৰ লগা নাছিলে কথা পাতি পাতি গৈছোঁতো তাত বহুত বান্দৰ আছিলে মোৰ এতিয়াও মনত আছে যে বান্দৰে মোৰ ভৰিখন
ভৰিত ধৰিছিলে সাপত মাৰি ধৰিছিল লে আৰু কল আৰু প্ৰসাদ বিচাৰিছিলে কিবা
উম
ভিতৰত আমি মা দৰ্শন কৰিলো কৰি মেলি আমি নামি আহিলো কিন্তু ওপৰৰ তলৰ পৰা চালে কিন্তু ওপৰৰ খিনি এ মেঘ বহুত একেবাৰে আৱৰি থাকে যেন মন্দিৰতটো দেখা নাপায় তেনেকোৱা আছিলে
অ তেনেকোৱা আৰু চিৰিবগাবলে পাৰি মানে ঠাণ্ডা জেগা যে সেইকাৰণে চিৰিবগালেও ইমান এটা অনুভৱ নহয় আৰু
হয় হয় হয় তাৰপিছত আমি নেক্স কত গৈছিলো আমি
অ এনেই আমি তাৰপৰা
ঔৰংগবাদ গুছ
আ মিনি মিনি তাজমহল ঔৰংগাবাদ গৈছিলোঁ মিনি তাজমহল ঠিক আছে বাৰু অ পিছত আকৌ ভালকৈ কথা পাতিম বাৰু অঁ অঁ